হয়
হেল্ল',
অ কোৱা?
কি কৰি আছা? ময়ো এনে আছো। খবৰ কেনেকুৱা তোমাৰ?
থাক চলি আছে আৰু তোমাৰ কোৱা?
মোৰো আছে বৰ্তমানতো ভালে চলি আছে।
অ, ঘৰৰ চবেই ভালে আছে?
অহ আছে চবে ভালে আছে। তোমাৰ?
মোৰো ভালে আছে।
পঢ়া-শুনা কেনেকুৱা চলি আছে।
তোমাৰ কোৱা?
মোৰ বৰ্তমানতটো পৰীক্ষা চলি আছে। গোটেইবোৰ পৰীক্ষাতটো বৰ্তমান ভালে যাই আছে আৰু কালি লাষ্ট আছে কি বা হয় এতিয়া?
উম, একো নাই ভালকে পঢ়ি কিনে ভালকে দিবা এক্সাম।
অ' শুনাচোন তুমি?
উম, কোৱা?
তুমি ফ্ৰী আছা নেকি?
উম ফ্ৰে আছো এতিয়া।
মই আচলতে কাম এটা কৰি আছিলো কিন্তু হঠাৎ এ তোমাৰ হঠাৎ মানে মোৰ মনটো খোৱা বস্তুৰ ফালে গুচি গ'ল ইমান ভোক লাগিছে ন।
অহ, তোমাৰ সদায় কামৰ মাজত অকল খোৱাৰ কথা মনত পৰে নেকি কি খাবলে মন গৈছে বাৰু এই এইটো সময়ত
আচলতে মনটো একো বুজিয়ে পোৱা নাই অ এইবাৰ ভাবিছোঁ কিবা অলপ টেঙা নহ'লে জলা চাদ বা ফুচকাকে খাওঁ আকৌ ভাবিছোঁ বতৰটো অলপ ঠাণ্ডা যেতিয়া গৰম গৰম ম'ম' বা চাহ পকৰী হ'লে বেছি ভাল আছিল তুমি আজিনো দুপৰীয়া কি খালা বাৰু
মই আৰু কিনো খাম সে আমাৰ সাধাৰণ ভাত দাইল আলু পিটিকা আৰু অলপ মাছৰ আঞ্জা আছিল কিন্তু তোমাৰ কথা শুনি এতিয়া মোৰো ভোক লাগি গ'ল দেখোন মানে এই ৰেষ্টুৰেণ্টৰ প্লেট মেনুখন মনৰ চকুৰে দেখিবলে লৈছো ফুচকা চাহ খাবয়ে মন গ'ল মোৰ
এহে আচলতে আজিকালি আমাৰ খোৱা বোৱাৰ অভ্যাসটো বহুত সলনি হ'ল ন আগতে আমি ঘৰত বনোৱা বস্তুকে খাই ভাল পাইছিলোঁ এতিয়া মোবাইলটো ল'লেই জ'মেটো' নহ'লে ছুইগিত কিবা অনলাইন অৰ্ডাৰ কৰিবলে মন যায় এই পিজ্জা বাৰ্গাৰ বিৰিয়ানী এইবোৰে আমাৰ জিভাটো বেয়া কৰি দিছে নহয় ন
তুমি একদম ঠিক কথা কৈছা কিন্তু মোৰ এটা কথা জানা যিমানেই পি বাৰে মি ইটালিয়ান বা চাইজ খাদ্য নাক কিয় এৃিৰে কোনোব অসমীয়া সৰ যক্তি তাৰ তুল কো মানে কৰিব নোৱাৰাৰে কতোৱেই নাই
অ ক'বই নেলাগে সেই যে শৰীৰৰ শৰীৰৰ জুইত উৰালোঁ বা এয়া বেঙেনাৰ পিটিকাটো মিঠাতেল আৰু কেঁচা জলকীয়া ছটিয়াই লগতে খাৰ বা পাতত দিয়া মাছ মনত পৰিলেই জিভা মনত পৰিলেই ন জিভাৰ পৰা পানী পৰে এই ডাঙৰ ডাঙৰ পিজ্জাৰ চিজতকৈ আমাৰ কঁঠাল গুটি আৰু এই ঢেঁকীয়া শাকৰ ভাজিটো বেছি সোৱাদ হয়নে
একদম হাণ্ড্ৰেড পাৰ্চেণ্ট সঁচা কথা কৈছা তুমি আৰু এই শীতল কালত খোৱা হাঁহৰ মাংস আৰু কোমোৰাৰ আঞ্জাখনৰ কথা পাহৰিলা নেকি আমাৰ অসমীয়া খাদ্য কম তেল মচলাৰে কাৰণে স্বাস্থ্যৰ বাবে বহুত ভাল কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে তেল চৰ্বি আ থকা বস্তুহে বেছি পছন্দ কৰে যেনেকে কে খাব কাৰণে তাতে বহুত মানে বস্তু মচলা জ মচলা তেল দিয়ে সক আমাৰ শৰীৰৰ কাৰণে বহুত হানিকাৰক হয় ইমান মানে কি এদিন দুদিন খালে বেলেগ কথা ইমান খাব নালাগে সকলোৱে ত খাব যায় আৰু এতিয়াতো হৈ পৰি যবে কত ঘৰৰ লৈ নাযায় বাহিৰতে খাব লগা হয় জালে চৰ্দিচোন
সেইটোৱে টো আটাইতকৈ ডাঙৰ সমস্যা আজিকালি দিনটো বহি বহি কাম কৰা হয় শাৰীৰিক পৰিশ্ৰম কম আৰু খোৱাত কণ্ট্ৰল নাই ফলত কি হৈছে সৰু বয়সতে গেছৰ সমস্যা চুগাৰ কলেষ্টৰল মই ভাবিছোঁ কাইলৈৰ পৰা মই ডাইট কৰোঁ অকল চালাড আৰু সিজোৱা বস্তু খাম
অ উ তোমাৰ এই কাইলৈৰ পৰা দাইড কৰিম প্লেনখন মই যোৱা এক বছৰ ধৰি শুনি আছোঁ কাইলৈ হ'লেও কবা আজিলৈ খাই লওঁ সোমবাৰৰ পৰা আচলতে দাইট কৰা মানে ভোকত থকাটো নহয় সময়তে সঠিক বস্তু খোৱাটোহে ডাঙৰ কথা
তুমি ঠিক কথাই ধৰিছা ঘৰত মায়ে সদায় দাবি দি থাকে মোক ৰাতিপুৱা সোনকালে উঠ চাহকাপ সময়ত নাখাওঁ মাৰ কথাবোৰ তিতা হ'লেও কিন্তু সঁচা হয়নে
মাহঁতৰ অভিজ্ঞতা বেছি ভাই আমাৰ পুৰণি মানুহবোৰে ৰাতিপুৱা পইতা ভাত খাই পথাৰলে কাম কৰিবলে গৈছিল সিহঁতৰ একো বেমাৰ হোৱা নাছিল কাৰণ সিহঁতে প্ৰকৃতিৰ লগত মিল থকা খাদ্য খাইছিল এতিয়া আমি পেকেটৰ পিজজা আহ থকা বস্তু খাই নিজৰ শৰীৰটো নিজে বেয়া কৰিছোঁ
অ আচ্ছা শুনাচোন এয়া তোমাৰ মনত আছেনে আমাৰ সৰুকালৰ স্কুলৰ টিফিন টিফিনৰ দিনবোৰৰ কথা মায়ে যে কেতিয়াবা ৰুটিৰ মাজত চেনি অলপ দি ৰ'ল কৰি দিছিল বা এয়া সিজোৱা বুট অলপ দিছিল সেয়া খাই যি আনন্দ পাইছিলো এতিয়া দামী ৰেষ্টুৰেণ্টতো সেই সোৱাদ নায়
উম মনত পেলাই দিলা তুমি কিন্তু স্কুলৰ দিনৰ সময়ত বেলটো আহ বজাব আহ কেতিয়া বাজিব সেইটো মানে হে থাকো কেতিয়া টিফিন খাব আমি লগৰ কেইটাই ডে্ তলতে টিফিন বক্স খুলি খাইছিলো হয়নে আৰু আজুৰি আজুৰি খোৱাৰ যি মজাই বিশেষকৈ মায়ে বনোৱা ঘৰুৱা চবজি বা আহ লাডু বৰ মনত পৰে দেই চুজিৰ লাড্ডু
অ মোৰো সেই একেই ময়ো ক্লাছ আমাৰ মানে আজৰি সময় আমাৰ মানে যেতিয়া স্কুলত আজৰি টাইম দিয়ে সেয়া বেল বজাৰ আগতেই মই কেতিয়াবা প্ৰথম পিৰিয়ডতে মই লগৰবোৰৰ লগত টিফিনটো খাই দিছিলোঁ এতিয়া আৰু এটা কথা সুধো তোমাৰ মনত আছেনে। এয়া, গাঁৱৰ বিয়াৰ ভাত খোৱাৰ মজাটো। সেই যে, কলপাতত বহলকৈ মাটিমাহৰ দাইল, পনীৰ বা মাছৰ আঞ্জা মাছৰ আঞ্জাৰ লগত যে, এয়া, বুট বিৰিয়ানীৰ চাটনিখন। কাঠৰ জুইৰ ধোঁৱাৰ এটা ধুনীয়া গোন্ধ থাকে। সেই, ভাতবোৰত এতিয়া এই বুফে চিষ্টেমত থিয় হৈ হৈ প্লেট লৈ সোৱাদ কোনো সোৱাদে নাই, ভাই!
তুমি বৰ সঁচা কথা কৈছা দেই। আজিকালি বিয়ালৈ গ'লে মানুহে খোৱাতকৈ ফটো তোলাত আৰু দেখুৱাতহে ব্যস্ত থাকে। আগৰ দিনত বহি বহি হাঁহি ধেমালি কৰি যি চাৰি পাঁচবাৰ দাইল ভাত খুজি খুজি খাইছিলোঁ। সেই দিনবোৰ সচাঁকে সণালী আছিল ন'।
সঁচাকৈ কথা পাতি পাতি পুৰণি দিনলৈ গুচি গৈছিলোঁ। কিন্তু, মোৰ ভোকটো এতিয়া আৰু চৰি গ'ল ভাই, কথা পাতি এতিয়া আৰু বেছি খাবলৈ মন গৈছে। বোলা এই দেওবাৰে আমি দুয়ো কৰ'বাত যাওঁ আৰু একদম খতি অসমীয়া ভাল এসাজ খাওঁ। কি কোৱা?
আৰে বহুত বঢ়িয়া আইদিয়া কৰিছা তুমি। মই সন্মত হৈছোঁ। কোনো ফাষ্ট ফুড নহয়, একদম পুৰণি ধৰণৰ ভাত ঘৰ এখন লৈ যাম। কিন্তু, এটা চৰ্ত আছে দেই, খোৱাৰ পিছত কিন্তু আধা ঘন্টা লাগিব যাতে তোমাৰ সেই দাই প্লেনখনো অলপ বজাই ৰাখিব পাৰি। খোজ কাঢ়িবানে নাই?
হ'ব, হ'ব দিয়া। খোজো কাঢ়িম আৰু কাইলৈৰ পৰা ৰাতিপুৱা দৌৰিও দিম। আচলতে, খোৱা বোৱাটো জীৱনৰ আটাইতকৈ ডাঙৰ সুখ। মাথো আমি অলপ সাৱধান হ'ব লাগে ব'লা। দেওবাৰৰ প্লেন পাক্কা।
একদম পাক্কা। মনটো বহুত ফৰকাল লাগিল তোমাৰ লগত কথা পাতি। এতিয়া মাথোঁ দেওবাৰলৈ অপেক্ষা কৰিম। খাব যাম। একদম মানে, মনটো মানে এতিয়া লাগি গ'ল আৰু খা খা খাৱাৰ কথা শুনিলে মানে, মনটো একদম ভাঙি যায়। অ' নহয়নে বাৰু?
অ' ঠিকেই কৈছা তুমি। এতিয়া ময়ো, সেই দেওবাৰলৈ অপেক্ষা কৰি আছোঁ। মই ভাবিছোঁ, তুমি আৰু আমি দুয়ো অসমীয়া থলুৱা খামেই। আৰু কিবা বেলেগ খাব পৰা আছে নেকি?
উম, আছে। তাতে আমি যাম ন' তাতে চাবা কি কি আছে খোৱা। বহুতে এতিয়া যোৱা ঘৰত যি আছে, তাকে অলপ খাই লোৱা নহ'লে ইমান দেৰি ভোকত থাকিব নালাগে। ইয়াৰ পৰা খাওঁ খাওঁকে আছা তুমি? পিছত আকৌ কথা পাতিম।